নমস্কাৰ অ নমস্কাৰ।
অ কি কৰি আছা?
এ শুই আছিলো আপুনি?
অ মইয়ো তেনেকুৱাই।
অ ভাত খালে?
অ খালো অ তুমি খালানে?
অঁ খালোঁ খালোঁ।
অঁ। অ পিছে আহ।
কোৱা?
অ তুমি কোৱা হয়।
অ কি দি খালা কি কৰিলা বোলো?
আহ নাই আহ। তেনেকৈ আহ দালি আৰু আলু ভাজি তাৰ পিছত অ ডিমা ভাজি। আছিল আৰু তুমি কি খেলা
মই দালি তাৰপিছত ভাজি আৰু মাছ আছিলে মাছ অলপ ভাজি ললো সেয়াই
আহ
এতিয়া দিনটো কি কৰিলা তুমি আজি ৰাতিপুৱাৰ পৰা উঠি
অ আজিৰ দিনটো তেনেকুৱাই আৰু উঠিলো উঠি ব্ৰাছ কৰি ৱৰ্ক কৰিো ৱৰ্কআউট কৰি পাছত ব্ৰেকফাষ্ট কৰিলো ব্ৰেকফাষ্ট কৰাৰ পাছত গা ধুই উঠি এনেই মোগল চাই কিবা কৰি তাৰ পিছত আৰু ভাত খালো হয় আৰু তোমাৰ দিনটো ভালে গ'ল ন
অ ভালেই গ'ল মই ৰাতিপুৱা উঠিলো আজি দেৰিকে উঠিলো আজি আঠ তাত চাৰে আাতৰান বজি লৈতে উঠি গা পা ধুলো আকৌ কাপোৰ ধুলো অলপ বন্ধ কাৰণে তাৰপিছত গাত সেৰি বা ধূপ ধুনা দি ভাত বনাই ভাত খালো খাই পেলাই অলপ প়িলো হি অলপ মবাইল চাই পিছত শুই দিলো শুই পেলাই উঠিছো এতিয়া অলপ আগতে আকৌ অলপ পঢ়িম আবেলি পঢ়ি পেলাই অ কি কৰো চাই লওঁ আৰু বাহিৰতো যাব পাৰো বন্ধ আজি
অ মানে অ বাহিৰত যোৱা প্লেন আছে আৰু আজি
অ বাহিৰত এপাক যাম বন্ধ সপ্তাহদ পাওঁ আৰু দেওবাৰটো সতিয়পাক ঘূৰি আহিম আৰু এনে
অ
হয়
তেনেকুৱাই ভাবি আছো আৰু অকমান বাহিৰত যাও নেকি বুলি
হয়
বন্ধু বান্ধী
অ
আহ আৰু আহ পিছত নহলে অহাকালিৰ পৰাতো আৰু অ ইউনিভাৰ্চিটিত যোৱা যাব লাগিব নে দেললি
অঁ
অ
বাকী তুমি এনেই মানে তোমাৰ সপোন কি হোৱাৰ কিবা তেনেকুৱা প্লেন আছেনে
আহ সপোনটোতো তেনেকুৱাই মানে যোনটো ভাল লাগে মানে আহ সপোনটো তেনেকুৱা নাই মোৰ ডাইৰে্টলি আহ ক'ব গলে আহ যেতিয়া উম কেতিয়াবা মন যায় আহ কিবা প্ৰিপয়াৰ কৰি আছো ৰ অলপমান কিবা এ এ চি বা এনেকুৱা ইউ পি এছ চি এইবিলাকৰ কাৰণে তাৰ পিছত আৰু পাৰ মানে ময়ো চাইছিলো এভিয়েচনতে যাম নেকি বুলি এৰা হয় আৰু তোমাৰ তেনেকুৱা কিবা সপোন
অ সপোন মানে তেনেকুৱা বিশেষ নাই সৰুতে আছিলে ডাঙৰ হল যেতিয়া মানে ডাঙৰ হলে তেতিয়া সকলোবোৰ চেঞ্জ হৈ গ'ল আৰু সলনি হৈ গ'ল তেনেকুৱা নিচিনা সৰুতেতো তোমাৰ কিবা মুভি এখন বা কাৰোবাক কিবা এটা দেখিলে আইডিয়েলটো ফলৌ কৰিবলৈ মানে মন যায় মানে সেইটো হবলৈ মন যায় কিন্তু ডাঙৰ হোৱা অহাৰ লগে লগে চকৰিবোৰ চেঞ্চ হৈ গৈছে তেনেকুৱা নিচিনা এতিয়া মোৰ মানে যিয়ে নকৰো মোৰ মানে এটাই মানে গ'ল আৰু গলটো মানে এ পি এছ চি আৰু ইউ পি এছ চি আৰু তেনেকুৱা
অ
সেইকেইটাৰ ভিতৰত এটা মানে তেনেকুৱা লাইনতে যাম আৰু মানে বাকী যিয়ে নকৰো বাকী মানে এতিয়া সৰু সুৰাকে জব এটাই কৰি লম বা কিবা যিয়ে নহওক কিন্তু মানে মেইনটো সেইটো আৰু
অ মানে যিমান পাৰা আৰু ইণ্ডিপেণ্ডেন্ট হোৱাৰ
অ অ প্ৰথমতে ইণ্ডি ইণ্ডিপেণ্ডেন্ট হৈ লও তাৰপিছত সেইটো
অ' ভালে সেইটোৱে, ময়ো অকমান তাকে ভাবি আছিলোঁ।
হয়, হয়। বাকী মা হঁত
মা হঁত আছে। তেনেকুৱাই, ঘৰতে, ভালে আছে, উম।
আৰু নহলে, আ, কিবা কৰি আছা নেকি?
নাই, নাই, মই একো কৰা নাই এতিয়া।
অ'
আছোঁ মানে এনেই পানী খাইছিলো জাষ্ট বটলত
অ'
হয়
উম
বাকী এতিয়া ক'ত আবেলি যোৱা কথা বুলি ভাবিছা ওচৰৰত মন্দিৰ মানে বাহিৰত ফুৰিব বলৈ নে মন্দিৰে চন্দিৰে বা তেনেকুৱা পাহাৰ কৰবাত তেনেকুৱা?
অ', নাই নহয়, মন্দিৰ চন্দিৰ নহয়, এনেই বাহিৰত আৰু গাঁৱৰ বন্ধু বান্ধৱী লগ সকলৰ লগত। এয়া ফিল্ড আছে এটা সেই ফিল্ডতে ওলাই যাব খুজিছিলো আৰু
অ, অ, অ।
এই গৰমত, ঠাণ্ডা ঠাণ্ডা লাগ
অ', অ', আজিতো বতাহো অলপ দি আছে
হয়।
বৰষুণ পৰিছিল নে সেইফালে?
এইফালে বৰষুণ পৰা নাই।
অ।
আজি নাই অহ যোৱাকালিহে পঢ়িছিল অলপমান।
অ আমাৰ ইয়াত ৰাতিপুৱা অলপমান দিছে, গোটেই ৰাতি কালি নাই বাৰু। আজি ৰাতিপুৱা অকমান দিলে পিছত নাই খালি দিনটো বতাহ দিছে ধুনীয়া। এতিয়া বতাহটো নাইকিয়া হল।
আহ।
এ বৰষুণ অকন লাগিছিলে বহুত গৰম দিছে।
হয় ইফালেও ইফালে আজি গৰম অলপমান কম।
অঁ।
যোৱাকালি গৰমো বেছি আছিলে তাৰ পাছত যি বৰষুণ দিলে। আজি মানে অ। ৱেডাৰটো অলপমান কলা হৈ আছে কিন্তু পানী পৰা নাই।
অ অ এইট
হয়। পিছত আহ নহলে ৰাতি কি বনাই খাবা?
অ ৰাতি আজদি মানে মোৰ মানে এটা হেৰি হৈ আছে। যদি বৰষুণ পৰে এতিয়া মানে অলপ উম মছলা খাই ভাল লাগে আৰু মাংস চাংস তেনেকুৱা। বৰষুণ পৰিলে ঠাণ্ডা বতৰত বনাই মানে তেতিয়াটো গৰমত মানে আকৌ মাংস চাংস বনাই থাকিবলৈ এলাহ লাগে মানে। কিন্তু বনাইলক অকমান সেইটো মাংসটো বনালে অকমান সময় লাগেটো। গতিকে ঠাণ্ডা বতৰ হ'লে মানে ঠাণ্ডাত বনাই এ ভাল লাগে। এনেটো গৰম বতৰ হ'লে অকমান কষ্ট মানে কষ্ট নহয় পাৰি কিন্তু মানে ভাল নালাগে কিবা এটা গৰমত কিবা অশান্তি অশান্তি এটা লাগে তেনেকুৱা। সেইটো কে চাই লওঁ বতৰটো যদি বৰষুণ দিয়ে তেতিয়া মাংস আনিম বুলি ভাবি আছো। যদি বৰষুণ নিদিয়ে আকৌ তেনেকেই নিৰামিষে লাগিব কিবা এটা বনাই কৰিহে খাই থাকিম তোমালোকৰ
আমাৰ আমাৰ তেনেকুৱাই অহ আমাৰ আজি মাংস খোৱা কথা আছিল চাহৰ কি কৰা হয়।
অ অ। মুৰ্গী মাংস নে মে কি বেলেগ মাংস?
অ মুৰ্গী মাংস।
অ অ।
ঘৰৰে আৰু।
অঁ।
অ।
আছে মানে ঘৰত মৰ্গী।
অ ঘৰত আছে।
অ কিমানটামান আছে?
অ আছে অলপমান অ পঁচিশটা মান।
অ অ মানে ফাৰ্ম টাইপ নেকি নে?
হাম ত নহয় ঘৰতে পোহা।
অ বহুত আছে তেন্তে পোহাকে।
আছে অলপমান মানে বেলেগৰ ঘ। আৰুো আছে সে আমাৰ দু কমহে আছে কোৱাৰে। উম অ পাৰেে।
অ ডেইলি চাগে দহ পোন্ধৰটাাত চাগে পাৰিবই ডেইলি।
হয় তেনেকুৱাই।
অঁ। আৰু গাহৰি আছে?
অ গাহৰি আছে।
কিমানটা মান আছে?
গাহৰি বৰ্তমান এতাই আছে।
অ এটাই।
হয় মানে আগত পঢ়া নাছিল আৰু এতিয়াহে নতুন নতুন পঢ়া আৰম্ভ কৰিছে।
অ' অ' অ' অ'
অ', হয় তোমাৰ ইফালে গাহৰি পোহে নে?
নাই নাই আমাৰ মানে নোপোহে সেইটো। মানে আমাৰ সিফালে মানুহে বেলেগে পোহে কিন্তু আমি নোপোহো আৰু মানে এই লেতেৰা হয় যে আৰু জেগাও নাই ঘৰত ৰাখিবলৈ।
হয় অ' তাকেই।
এনেই হেৰি আছে দেই হাঁহ আৰু মুৰ্গী আছে।
অ'
গৰু আছিলে গৰুকেইটা বেছি দিলোঁ মানে এই লেতেৰাৰ কাৰণেই আৰু সেইটো কাৰণেই বেছি দিলো মানে সদায় চফা
মানে বেছি কিবাও লাগে নহয় ঘাহ পানীত অ' ক'ত আৰু ইমান
চাফা কৰি থাকিব লাগে কষ্ট হয়। এতিয়া হাঁহ মূৰ্গী কষ্ট নহয় আৰু। কিবা এটা দি দিলো আৰু খালে। নিজেই ফৰি ফুৰিলে আহ সন্ধিয়া নিজে আহে। যায় গতিকে সেইটো কাৰণে কষ্ট নহয় কাৰণে সেইকেইটা পোহা হৈ আছে এতিয়া। কণী পাৰি আছে হাঁহ হাঁহ চাৰিটা নে পাঁচটা আছে। এইপনি দুটা দুজনীয়ে পাৰি আছে আৰু মুৰ্গী ছয় সাতটা মান আছে। কিন্তু সেইকেইটা অকণমান সৰু হৈ আছে পোৱালি হৈ আছে ডাঙৰ হোৱা নাই।
অ' ডাঙৰ হলে বাঢ়ি যাব দে ভালেই।
তাকেই।
হয়।
তাৰছত আম চাম আছেনে আমৰ গছ চছ?
অ' আছে আমৰ গছ দুডাল তিনিডাল মান আছে আমাৰ।
অ' লাগিছে আহ
অ' লাগিছিল কিন্তু শেষ হৈ
অ', শেষটো হ'ব হলেই আৰু
হয়।
হয় আমাৰো মিঠা আছিলে আমকেইটা বহুত আছিলে আম আমাৰ।
অ',
শেষেষ হ'ল এতিয়া মানে পাৰি থৈ দিছো এইয়া কেৰ্কেটুৱাটো বান্দৰ এইবিলাক থাকিব নোৱাৰে যে। পাৰি পেলাই ৰাখি ধৰিছে ভিতৰতে পকিলে খাম বুলি তেনেকে।
আমৰ আচাৰ বনাই নে সেইফালে?
অ' অ' বনাই কেঁচা আমৰ।
অ',
বাৰু ঠিক আছে দিয়া নহয় এতিয়া।
অ' দে হ'ব দে।